হেল্লেল হেল্ল'-
আহ শুনিছানে? অঁ অঁ কি খবৰ।
আছো দিয়ক ভালেই-
ভালে আহ ভালে ভালে- বাকী আৰু কি কৰি আছিলা।
বৰ্তমান ৰে লৈ আছো। আৰু এক পৰা নাই গৰম যিহেতু বতৰটো আজি- বন্ধ অঁ কৰোণা বন্ধ দিছে অঁ বন্ধ স্কুল
স্কুল বন্ধ ন গৰমৰ বন্ধত- কি প্লেনিং আছে বাহিৰত যোৱা-
গৰমত বন্ধত আছে প্লেনিং- এতিয়া নহয় অলপ দেৰিকে আছে আকৌ দেৰিকে যাব লাগিব-
আহ কাত ফুৰি বাহিৰত ফুৰিব যাবা। আহ ক'ত যাম বুলি ভাবিছা
এই দাৰ্জিলিং চাৰ্জিলি ভাবিছো অৰুণাচল ভাবিছো কি হয়।
আহঁ তাকে ভালে এতিয়া বন্ধ হেৰি ভাল বাকী আৰু এ আজি গৰম কেনেকুৱা
গৰম বহুত বহুত গৰম হৈছে ইয়াতে অ
গৰম বৰষুণো নাহে নহয়
বৰষুণ অহা নাই অ আপোনাৰ খবৰ
খবৰ ভালে আছো ঠিকে মোৰ গৰমৰ বন্ধ গৰমৰ বত ফব যাব লাগিব আৰু আমিও
হৈ যাবা
ক'ত যাওঁ মানে দাৰ্জিলিং বা দাৰ্জিলিং গৈছো আগতে এই ছিকিম যোৱা নাই ছিক্কিম যাম নেকি ভাবি আছো ঠাণ্ডা জোগাত গৰমত ঠাণ্ডা জাগাত গৈহে ভাল লাগে
হয় হয় ঠাণ্ডা জাগগাত যাব লাগিব আৰু
এম অলৰেডি অঁ তামাং ভাল আমি গৰমত আৰু গৰম জেগাত থাকো যিহেতু ঠাণ্ডা জোগাত গ'লে ভাল আৰু
আ য যাব
কি ভাত চাত ৰাতিপুৱা ভাত খালে নেকি
অলপ দেৰিকৈ
আহ ভাতৰ লগত কি আছে আজি
কুৱাছৰ এটা চব্জি আছিলে
ৰাতিপুৱা আৰু ঘৰত চব্জি চবজি হয়নে নহয় লগাইছনে নাই
এ ঘৰ চবজি এনেকে লগোৱা নাই সময়ে পোৱা নাই আৰু জাগাও নাই এনেকে ঠিক এই কাঠল কিছুমান ৰুইছিলো মানে কাঠল বিলাক হ'ব ধৰিছে
অঁ অঁ
মানে ছয় বছৰমান আগতে কাঠল ৰোৱা হৈছিল কাঠলৰ কঁঠলৰ গছ। কঁঠালৰ গছ কঁঠাল বিলাক এতিয়া লাহে লাহে হ'ব ধৰিছে দুই এটাকৈ।
অ কঁঠালৰ গছ ডাঙৰ হৈছে নেকি?
ডাঙৰ হৈছে।
অ আমাৰ অলপ চলপ আছে চবজি। এই ভাত কেৰেলা ৰঙালা ৰঙালাও নহয় ভাত কেৰেলা বেঙেনা ভাতকেৰেলা অলপ ওলাই সদায় খাব পাওঁ অলপ মজা মোতামতে ঘৰৰে আৰু বাকী ফুৰিব মানে কি লাষ্টৰ ফালে যাব নেকি
পোন্ধৰ তাৰিখলৈকে মোৰ এটা একজামো আছেতো
আহ কি এক যাম
এই এমেই তাৰ মানে কে কৰি আছো এইটো বন্ধৰ দিনত হয়
আহ পোন্ধৰ দিনত হয় মানে কি ৰবিবাৰ নে কি ন গৰম বন্ধত হয়।
ৰবিবাৰ সেনেকৈ হয় বুধবাৰো হয়। কিন্তু আবেলি হয় তাৰমানে একজামটো দুপৰ ভাগত হয়ত আ দেৰটাৰ পৰা চাৰিটা লৈকে ছ পোন্ধৰ তাৰিখলৈকে একজাম আছে চ' তাৰপিছতহে মানে ফুৰিব যোৱাৰ বিবেচনাটো কৰিম। এতিয়া একজামৰ কাৰণে মানে যাব নোৱাৰে ন সসুবিধা হৈ যাব এক্সাম দিব নোৱাৰিম।
তাকে এতিয়া একজামতটো ক'ব নোৱাৰি কেতিয়া আৰু গুট নি দিয়ে গতিকে আৰু ৰখি থাকিব লাগিল।
অ ৰখি থাকিব লাগিল আ সো এইমাহ যিহেতু সময় আছেই। গতিকে ইমান চিন্তা কৰিবলগীয়া নাই। আৰু ট্ৰিপ বিলাকো অ পাঁচ ছয় দিনৰ চাৰি দিনৰ এনেকো কৰিলেই হৈ যায় ন।
অ হয় অৱশ্যে। কিহত কিহত মেজৰ মানে কিহত এম এ কৰ।
অসমীয়াত কৰি আছোঁ।
অসমীয়াত আহ। এইটো এ এম এ মানে বি এৰ পিছত এম এ কৰি আছা নে কি অসমীয়াতে আছিলে বি এ
বিহটো বেলেগৰ আছিলে এডুকেশ্যনত এডুকেশ্যন এবাৰ কৰিছোঁ আমি। আকৌ অসমেত কৰি আছো।
অ ভালে ডাবুল এম এ
অঁ ডাবোল এম এ হ'ব এতিয়া।
অ আৰু কিবা বেলেগ একজামো দি আছা নেকি? এ এতিয়া অ।
শিক্ষকতাৰ একজামবিলাক দিওঁ শিক্ষক হ'বলৈ যি ধৰ। গ্ৰেজুৱে টিচাৰ হওক পষ্ট গ্ৰেজুৱেট টিচাৰ হওক যিহেতু মই এম স্কুল। কৰি আছোঁ এতিয়া আপগ্ৰেডৰ কাৰণে সেইবিলাক দিওঁ পষ্টবিলাক অঁ। অললে মানে।
উম উম পঢহি। পঢ়ি থাক তেতিয়াহলে।
কিন্তু টিউশ্যন পাৰ্টিও থাকেতো
টিউচন কৰা অ।
তাৰ মাজতে মিলাব লগা হয় আৰু
উম উম তিয়োশন কি ঘৰ বেচ আহে নেকি?
নাই ঘৰত যওঁ মই টিউচন ৰ কাৰণে
অ ঘৰত যোৱা চিং চিংগেল এটা এটাক কৰো আৰু
হয় কৰোঁ। বৰ্তমান গৰম বন্ধ স্কুল টিউশচন দুটামান ৰেষ্ট লৈছে, এতিয়া এটা চলি আছে
আহ মানে এতিয়া এ এটা তাতে যোৱা বাকী দুটা তাই আৰু
কেইদিনমান ৰেষ্ট লৈছোঁ তাৰপিছতহে হ'ব আৰু
কোন কোন আছে?
মোৰ মা আছে, পেহী আছে আৰু বাইদেউ আছিল বিয়া হৈছে।
আহ ঘৰত ভালে আছে?
আপোনাৰ?
মোৰো ঘৰত আছে হাজবেণ্ড আছে। ভালে আছে ঘৰতো সবে। এ গৰমৰ কাৰণে অশান্তি ঘৰতো অশান্তি। বাহিৰত গ'লেও অশান্তি। বৰষুণো নিদিয়ে ভাল। তাকে অলপ চলপ দিয়ে আৰু ৰ'দ দিয়ে ৰাতিপুৱা উঠিয়ে।
টো মানে ভালকৈয়ে লাগিল।
অ আগে পিছে কিন্তু জুলাই মাহত দেখিছিলো বহুত বৰষুণ আহে। চামাৰ ভেকচনত বৰষুণ আহে আহি ঠাণ্ডা পৰি থাকে তাৰপিছত। আগষ্ট মাহত যেতিয়া স্কুল খোলে। তেতিয়াহে মানে গৰম চামাৰ ভেকেচন দিব লগাত। টাইপ অৱস্থা হয়। কিন্তু এইবাৰ জুলাই মাহতো মানে চামাৰ ভেকচনে টাইপ হৈ আছে।
হৈ আছে অ। জুন মাহটো যোৱা জুন মাহত বৰষুণটো বেছি হৈ গ'ল। জুন মাহত মানে আগতেও আমি দেখা পাওঁ এই দুই তিনি পিছৰ একেৰাহে তাৰমানে জুন মাহত গৰমটো বেছি হয়। এতিয়া আকৌ মানে জুন মাহতটো এতিয়া বৰষুণ বেছি হৈ গ'ল, ত জুলাই মাহত এতিয়া গৰমটো পৰিছে।
উম
চাৰ ভেকেনটো মানে পচাৰ অত চামাৰ ভেকেচন বুলি ক'ব লাগিব আৰু।
অ অহ তাকে। চমাৰ এক্জাম দিয়া নাই নেকি?
চামাৰ কেম দিয়া নাই এইবাৰ। ছামাৰ কেম্পটো আগতে হৈ গৈছে না স্কুলত মানে সেইকাৰণে দিয়ে নাই এই ভাৰতীয় ভাষা উৎসৱৰ মাধ্যমেদি এইটো চামাৰকেম হৈ গৈছে
অ ভালেই হ'ল, নহলে আৰু এই বন্ধৰ দিন মান এনে গ'ল হয়।
মানে আগতে হৈছিল যাব লাগিছিল এতিয়া আৰু দিয়া নাই।
আৰু খেতি আছে নাই ঘৰত?
খেতি আছে এইবিলাক ঠিকা দিয়া হয় চব।
ঠিকা দিছে অ, কিমান মান মাটি আছে?
ন আছে ঠিকা দিয়া হয়
অ, ঘৰৰ চাউলটো ওলাই যায় কিনিব নালাগে আৰু।
কিনিব নালাগে।
অ ভালে এই হিচাপত
অসুবিধা নাই সেইটো হৈ যায়।
উম উম বাকী দেউতা তা ঢুকালে নেকি? অ অ খেতি খেতিবোৰক কি মানে বেলেগ মানুহে কৰে বেলেগক দিয়া হৈছে চাব যাব লাগে নেকি।
নাই নাই চাও তেওঁলোকে মানে কৰি। তিন মন কৰি দি দিয়ে মানে এক বিঘাত তিন মন কৰি দি দিয়ে। ছয় মুন ছয় বিঘাতো ওঠৰ মোন আহি যায় তাৰ পৰা।
অ আৰু তাৰ তিনিবিঘা টো ৰাখে।
এতিয় লৈকে যিমান হয় সিহঁতৰ লাভ এইটো
আহ কিমান বছৰ হ'ল এ নেকি দিয়া
এনেকেতো চলিয় আছে এইটো পৰম্পৰা মোটামুটি দহ বাৰ বছৰ এনেকেই চলি আছে
অ ভালে এইটো হলে লেঠা নাই নহলে আৰু নিজে কৰিলে ৰোৱনি ল'ব লাগিল
নিজে কৰি ৰুল ৰুল খালুং
আকৌ সেই হাল বোৱালে গৰু লাগিল আজিকালিতো গৰুৰে হেৰি নকৰে নেকি হাল নোবোৱাই নেকি টেক্টৰৰ পৰাই ন আজিকালো চব মেচিন ধানটোও ব থ মৰণা নামেৰে আজিকালি গৰুৰে
নামেৰে নামেৰে আৰু এইটো পাৱাৰ টিলাৰ ইউজ কৰে হেৰি খেতি যেতিয়া এই হাল বোৱা যিটো পাৱাৰ টিলাৰ ইউজ কৰে
সেইটো কি বস্তু
পাৱাৰ টিলাৰ এটা মেচিন থাকে এই মানে এইটো হাল বোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় এইটো পাৰ্টিলে বুলি
অ অ সেইটো কেনেকে বা হে কৰে ফেক্টৰ টাইপ নেকি
সেইটো মানে হাতত ল'ব হাতত লৈ। এনে আগুৱাই আগুৱাই মানে হেৰিটো অন কৰি মেচিনটো অন কৰি সেটো মানে আগুৱাই মানে আগুৱাই। জাই থাকিব আৰু।
আৰু ঘূৰি আহিল এইবাৰ আকৌ গ'ল সেনেকে মানে কৰে আৰু।
অ অ উম
ভালেই সেনেকুৱা বেছি নহলে অলপ কষ্ট কমে মানুহৰ। নহলে বহুত কষ্ট হয়
কষ্ট হয়।
খেতি বাতিটো বহুত ধৰি যত এইবোৰ খেতি নিজে কৰিলে। আৰু হেৰি জীৱ যাব লাগে নেকি ৰোৱনীকো খোৱা।
ৰোৱনীক খোৱা দিব লাগে অঁ দিব লাগে। ৰোৱনীক খানা দিব লাগে চাহ তাহ দিব যাব লাগে।
তাকে বহুত দিগদাৰ এইবোৰ।
হয় বহুত দিগদাৰ এইবোৰ।
আহ আৰু হেৰি এ আজি ভাতৰ লগত মাছ ৰবিবাৰ বুলি একো নাই মাছ মাংস।
নাই একো নাই।
গে নিৰামিছে খোৱা নেকি?
নিৰামিছ নাই নাই নিৰামিছ নাখাও গৰমৰ কাৰণে নিৰামিষ।
অ গৰমৰ কাৰণে। অ ভালে নিৰামিষ খাব পাৰিলেতো ভালে। গৰমত আমি খালে আৰু ৰাস্তাও বেয়া হয় গৰম উঠে বেছিকে
উম
হ'ব দিয়াছ হে প্ৰথমতে মানে